হেল্ল, অ, এই আছো এনেই শুই, তুমি?
মইয়ো এনেই বহি আছো অলপ, বাহিৰত।
অহ, ভাত খালা?
নাই, মই খোৱা নাই, মানে আজি এসাঁজে খালো আৰু বাৰটা এটামান বজাত।
উ
তুমি খালানে?
আৰু ধৰা আমাৰতো, তুমি গমেই পোৱা দেখোন, মানে উন্নত ধৰা প্ৰযু প্ৰযুক্তি বিদ্যয়াৰ লগে, লগে, তোমাৰ বজাৰৰ ব্যৱস্থা ব্যৱস্থাতো মানে, ডাঙৰ পৰিৱৰ্তন আহিছে, ধৰা আগতে সকলো বস্তু বস্ত তোমাৰ কিনিবলৈ বজাৰলৈ যাব লাগিছিল, কিন্তু এতিয়া ঘৰতে বহি মোবাইল বা কম্পিউটাৰ সহায়ত, মানে গোটেই খিনি তোমাৰ প্ৰয়োজনীয় সামগ্ৰী কিনিব পাৰি আৰু ভালকৈ চাই চিতি।
মানে এইবোৰ ক্ষেত্ৰত, তুমি মানে তুমি কোৱাৰদৰে, এইবোৰ ক্ষেত্ৰত আমাৰ মানে ভোত, প্ৰযুক্তিৰ লগত আমাৰ ভালেই হৈছে কাৰণ আমাৰ সময়বোৰ অপচয় নহয় বা ঠিক আমাৰ টাইম বোৰ বাচি যায় আৰু মানে কেনেকুৱা চাবা তুমি আজিকালি আমাৰ এনেকুৱা হৈছে। তুমি ধৰি লোৱা তুম, কিবা এখন আঞ্জা বনালা আৰু। বনাৰ পিছত তোমাৰ, কিবা এটা মছলা বা কিবা এটা এবিধ বস্তু আৰু ক, নাই আৰু তোমাৰ ঘৰত। নহ'লে তুমি, তুমি ধৰি লোৱা স্থায়ী দোকানখন তোমাৰ পৰা হয় অলপ দূৰত আছে আৰু তুমি
উম,
যাবলৈ হ'লে তোমাৰ পোন্ধৰ বা বিশ মিনিট সময় লাগে তুমি গেছটো নোমাই কিন্তু যাব লাগিব কিন্তু, যদি আজিকালি তোমাৰ মানে তোমাৰ এই অনলাইন বজাৰৰ পৰাই যদি তুমি অৰ্ডাৰ দি দিয়া তোমাৰ পটককে আহি যায় আৰু মানে তুমি পটককে পাই যাবা সেইবোৰ তুমি তেতিয়া অলপ মানে গে থৈয়ও তুমি কামবোৰ কামটো কৰি ল'ব পাৰিবা বা তুমি ৰখি ৰখি দিব পাৰিবা। কিন্তু আগৰ দিনৰ দৰে হলে তুমি অ দোকনখনক যাব লগা হ'লে তুমি গেছটো নুমাই থৈ যাব লাগিব আৰু। এইবোৰ ক্ষেত্ৰত আৰু আমাৰ অনলাইন বজাৰ ভাল হৈছে আৰু।
উম তোমাৰ মানে চাবা আমাৰ মানে অনলাইন মাৰ্কেট মানে বুলি ক'লে ধৰা তোমাৰ ইন্টাৰনেটৰ জৰিয়তে মানে অ সামগ্ৰী বা তোমাৰ যিখিনি আমি ক্ৰয় বা বিক্ৰী কৰিব পাৰো তাক মানে তোমাক অনলাইন মাৰ্কেট বুলি কোৱা হয় ধৰা এমাজন ফ্লিপকাৰ্ট বা মিন্ত্ৰা মিৰ্চ আদি মানে অনলাইন যিমান যিমানখিনি তোমাৰ তোমাৰ প্লত ফ্ৰৰ্ম আছে বা ইয়াৰ জৰিয়তে মানুহে মানে ঘৰতে বহি মানে বিভিন্ন সামগ্ৰী অৰ্ডাৰ কৰিব মানে ধৰা যিমান খিনি সামগ্ৰী লাগে আৰু গোটেইখিনি খোৱাৰ পৰা পিন্ধাৰ ধৰা গোটেই খিনি এ ধৰা মানে কেনাআন অফলাইন মাৰ্কেট কিন্তু তোমাৰ যথেষ্ট মানে বৰ্তমান সময়ত মানে অ তল পৰি গৈছে ধৰা গ্ৰাহকে নিজেই মানে বজাৰলৈ সামগ্ৰী দেখিবা পৰীক্ষা কৰি বা দোকানীল কৰাটো মানে বেছি ভাল মোৰ মতে হলে। আৰু দুয়োটা ব্যৱস্থাৰে তোমাৰ মানে কেনেকুৱা নিজৰ সুবিধা আৰু অসুবিধা আছে ধৰা অনলাইন মাৰ্কেটৰ মানে আটতকৈ ডাঙৰ সুবিধা হৈছে তোমাৰ কেনেকুৱা অ তাৰ মানে সময় ৰাহি হয় বা দশনলৈ যাব নালাগে বা চৌবিশ ঘন্টাৰ মানে যিকোনো সময়ত মানে সামগ্ৰী অৰ্ডাৰ কৰিব পাৰি আৰু ধৰা বিশেষকৈ মানে যিসকল মানে লোকে ব্যস্ত থাকে বা অ দো - দুকু তাৰমানে দূৰত বাস কৰে বা তেওঁলোকৰ বাবে অনলাইন বজাৰ মানে বহুত সুবিধাজনক আৰু তোমাৰ মানে কেনেকুৱা ধৰা অল বহুত সামো অ কোম্পানীয়ে মানে দাম তুলনা কৰিব পাৰি বা গ্ৰাহকে মানে কম দামত ভাল সামগ্ৰী লব পাৰে আৰু।
মানে মই এটো তুমি ঠিকে কলা যে সময় মানে সময় নোহোৱা মানুহবিলাকৰ অকল কাৰণে অনলাইন বজাৰ ভাল, কিন্তু মই কিছুমান ক্ষেত্ৰ তত মানে অনলাইন বজাৰটো মই বেয়া পাওঁ, কাৰণ চাবা তুমি ধৰিলোৱা তুমি ফ্ৰেছ বস্তু পাবলৈ হ'লে তুমি অনলাইন বজাৰত যাই লাভ নাই মোৰ মতে কাৰণ তুমি চাবা মাংসটো তোমাৰ মাংসটোৱে হওক বা শাক পাচলিয়ে হওক তুমি অনলাইন বজাৰত কেইদিন থয় দিয়ে তুমি ফ্ৰিজত কেইদিন থোৱা বস্তু ওলাই আনি কিন্তু তোমাক দিয়ে তুমি নাজানা অনলাইন অ ফ্ৰেছ বস্তু তুমি পাবলৈ হ'লে তুমি অনলাইন অ অ অফলাইন বজাৰত মোৰ মতে অফলাইন বজাৰত যোৱা টো উচিত মানে মানে আমাৰ ব সেই ডাইৰেক্ট দোকানত যোৱাতটো উচিত কাৰণ তুমি মাংসটোৱে হ'লা তুমি ডাইৰেক্ট তোমাৰ জোখৰ মতে মাংস আনিব পাৰিবা তুমি অনলাইন দোকানত অ অৰ্ডাৰ দিলে তুমি মাংসটো তোমাৰ লেগ পিচ আনিলে লেগ পিচ দিব বা তোমাৰ অ পত বা কিবা আনিলে সেয়ে দিব কিন্তু তুমি অফলাইন বজাৰত যাই কিনে তুমি নিজৰ ইচ্ছামতে যিখিনি যি লাগে আৰু তুমি বাপ পিছবোৰ নিজৰ ইচ্ছামতে কৰি আনিব পাৰিবা, ঠিক সেইদৰে তুমি শা পাচলি ক্ষেত্ৰতে তুমি সতেজ শাক পাচলিত তুমি বাচি আনিব পাৰিবা আৰু কিন্তু তুমি অ অ অনলাইন বজাৰত তুমি সেইটো বাচি আনিব নোৱাৰা যি দে সেয়ে ল'ব লাগিব, কিছুমান ক্ষেত্ৰত ইলেক্ট্ৰনিক বস্তু বিলাকৰ ক্ষেত্ৰত বাৰু মই ভাবো যে অফলাইন অন-অনলাইন বজাৰত আনি লাভ নাই মানে কেনেকুৱা তুমি আজিকালি চাবা তোমাৰ ম মোবাইল ফোনটোৱে তুমি ভালনে বেয়া তুমি চাই আনিব লাগিব, কাৰণ আজিকালি তোমাৰ মোবাইল ফোনৰ মানে মই তোমাৰ নিজে প্ৰমণ পোৱা কথা আমাৰ একমগ অ' মোৰ আমাৰ মোৰ একবাৰ কেনেকা কোৱা হল মই এটা মোবাইল অৰ্ডাৰ দিলো অনলাইনত অনলাইনত অৰ্ডাৰ দিলো কি মোবাইল ৰেডমি মোবাইল আহিল ছেমছাং মোবাইল এই মোবাইলটো মানে আমাৰ কেনেকুৱা হ'ল দাম টো মানে ছে-ছেমছাং টোৰ কম আৰু ৰেডমি টোৰ বেছি আছিল, তাৰপিছত মানে ফিৰাই দিপষ্ট চালো আৰু মই ফিৰাই দিব চালো ফিৰাই নোলালে মানে ৰং পিচ বুলি ৰং পিচ বুলি মাৰিলেও কেনেকে হ'ব মানে মই দিল ৰেডমি মোবাইলে ফিৰাই দিব লাগিব কিন্তু ছেমছাং টো ফিৰাই নল'লে আৰু মোৰ তাত লছ হ'ল আৰু সেইবোৰ ক্ষেত্ৰতো মানে আৰু কিছুমানৰ মানে ইলেক্ট্ৰনিক বস্তু তুমি চাবা টিভি বা তোমাৰ ফ্ৰিজে হওক বা তোমাৰ আমাৰ কি বুলি কয় ৱাশচিং মেচিনে হওঁক সেইবোৰ ক্ষেত্ৰত সেইবোৰ আৰু আমি মানে কেনেকুৱা অ-অনলাইনৰ পৰা আন-আনিলে তুমি ভাল বেয়াটো চাব নোৱাৰিবা বা তুমি কি আহে তুমাৰ লিমিট নাই, কিন্তু অফলাইনৰ পৰা আনিলে তুমি ভাল বেয়াটো চাব পাৰিবা টাইম গলেও তুমি আৰু ভাল বস্তুটো আনিব পাৰিবা আৰু। অফলাইনৰ পৰা সেইটো মই ভাবো আৰু, মানে
তোমাৰ কেনেকুৱা হৈ পৰিছে ধৰা অনলাইনত মানুহবিলাকে মানে অৰ্ডাৰ দি বহুত এলেহুৱা হৈ পৰিছে।
হয় হয় এইটো কিন্তু ঠিক কথা হয় ন।
উম, আৰু মানে তোমাৰ কেনেকুৱা হৈ পৰিছে ধৰা অনলাইন মা কেটতকে ন নহয় তোমাৰ বস্তুতটো চালা কিন্তু তাৰ সলনি ধৰা কেতিয়াবা যিটো জত তাৰমানানে ছবিখনত দেখুৱাই থাকে আৰু অ তাৰ ধৰা কোনোবাতো আকাৰত অলপ ডাঙৰ আহিব কোনোবা সৰু হব বা সামগ্ৰীৰ ৰংতটো অ বেলেগ আহিব মানে এইবিলাক হৈ থাকে আৰু। ধৰা বা ডেলিভাৰীৰ সময়ত মানে বহুত পলম হয়। বা বিশেষকৈ বানপানী বা বেয়া বতৰৰ সময়ত বা ধৰা অনলাইন তোমাৰ প্ৰবঞ্চ বৰ্তমান মানে সময় মানে এটা ডাঙৰ সমস্যা তোমাৰ হুৱোৱা ৱেবচাইট বা ফেক অ তোমাৰ এইবিলাক মানে চাইবাৰ তাৰপিছত চাইবাৰ তোমাৰ চাইবাৰৰ বাবে মানে বহুত মানে অ' তোমাৰ মানে বহুত লোকৰ মানে ধন মানে অ' ক্ষতি হৈছে। ধৰা তোমাৰ তাৰমানে যিলাক আমাৰ বিশ্বাসযুইগ্য তমাৰ ৱেবছাইট আছে সেইবিলাকৰ পৰাহে আমি কামগ্ৰি ব্ৰি কিনাটো উচিত।
এইবোৰ ক্ষেত্ৰত মানে কেনেকুৱা তুমি অনলাইন বজাৰৰ পৰাই বস্তু আনিলে মই মই মই ভবা মতে আৰু অনলাইন বজাৰত বস্তুতো তোমাৰ তাৰমান টাইমৰ টাইমতটোও কম কৰে বা তুমি কিছুমান বস্তু অনা আনিব পাৰিবা যেনে খোৱা বস্তু তুমি ধৰি লোৱা অ' ডাইৰেক্ট ডেলিভাৰী দিয়া মানে গৰমে গৰমে যোনটো খোৱা বস্তু দিয় আৰু ধৰি লোৱা তমি পিজ্জাই দিলা বা বাৰ্গাৰ দিলা সেইবোৰ আনা অ, আনিব পাৰিবা আৰু সেইবোৰ ফ্ৰে খাব মানে সতেজ হিত খাব পাৰিবা কিন্তু মানে মই উ মানে শাপ শাক পাচলিয়ে হওঁক বা তোমাৰ মাছ মাংসই হওঁক বা ফল মূলেই হওঁক সেইবোৰ মানে মই অনলাইন টো আৰু ভাল নাপাওঁ আৰু বা তুমি অফলাইনৰ পৰা আনা বা তোমাৰ ধৰি লোৱা আমাৰ ইলেক্ট্ৰনিক বস্তু বোৰ তুমি অফলাইনৰ পৰা অনা বা কিছুমান তুমি কোৱাৰ দৰে এনেকুৱা হয়, মানে পিচ টো তুমি দিলা। মানে কালাৰটো তুমি ব্লু দিলা মানে তোমাৰ জ্বলা কালাৰ হয় না ব্লুটোৰে মানে কিছুমান বেলেগ নীলাৰো বেলেগ কালাৰ থাকে ন' মানে তুমি যোনটো বস্তু পচন্দ কৰিছা সোনটো বস্তু নাহে বা তুমি অফলাইন বাজাৰত গ'লে তুমি সেইটো বস্তু চাই চিন্ত ভাল বেয়া তুমি আনিব পাৰিবা, ধৰি লোৱা বস্তুটো তুমি অনলাইনত অৰ্ডাৰ দিলা, অনলাইনত অৰ্ডাৰ দিয়াতে তোমাৰ লেখা আহিছে কটনৰ কাপোৰ বুলি। কিন্তু কটন কিছুমানত আহে লাইলনৰ কাপোৰ বা কিছুমান কিবা কিবি কাপোৰ আহি যায় আৰু মই নিজে আনি পোৱা কথা তুমি আনিছা যদি গ'ম পাবা আৰু। মানে সেইবোৰৰ ক্ষেত্ৰত আৰু তুমি অফলাইন বজাৰ ভাল আৰু, কোৱা?
উম, হয় তোমাৰ মানে কেনে চাবা আমাৰ মানে অফলাইন মাৰ্কেটত মানে সুবিধা খিনি হৈছে ধৰা চাবা। মানে যি আমাৰ গ্ৰাহকে মানে বজাৰত গৈ বা হাতেৰে সামগ্ৰীটো লাৰি চাব পাৰে। বা পৰীক্ষা কৰিব পাৰে বা তাৰ বিষয়ে মানে অলপমান অনুসন্ধান কৰিব পাৰে। ধৰা কাপোৰ জোতা বা মোবাইল বা গহনা আদি মানে বস্তু কিনাৰ ক্ষেত্ৰত মানে। বহুত সুবিধা আছে ধৰা তোমাৰ দোকানীৰ লগত মানে মুখামুখি মুখামুখি মানে তোমাৰ কথা পাতি বা দাম দৰ কৰিব পাৰে। বা বহুত মানে কমত মানে যিটো দাম কয় সেইটোৰ লগত তাৰ তুলনাত অলপ কমতো আনিব পাৰে, আৰু ধৰা স্থানীয় দোকানৰ পৰা কিনিলে বা স্থানীয় মানে ব্য্ৱসায় সকলো মানে উপাৰ্জনো বৃদ্ধি হয় আৰু বা ইয়াৰ ফলত স্থানীয় মানে অৰ্থনৈতিক শক্তিশালী হয়। আৰু কিন্তু তোমাৰ মানে অ', অফলাইন মাৰ্কেটত মানে কিছু তোমাৰ অসুবিধা আছে ধৰা। বজাৰলৈ যাবলৈ সময় আৰু যাতায়াতৰ খৰচ হয় আৰু ধৰা ভিৰ বা তোমাৰ যান জট বা গৰমৰ বতৰত মানে বহুত সমস্যাৰ সৃষ্টি হয়। ধৰা কেতিয়াবা তোমাৰ কেনেকুৱা, হয় সৰু বজাৰত মানে সকলো সামগ্ৰী মানে উপলব্ধ নহয় তেতিয়া মানে আৰু অন্য ঠাইলৈ যাব লগা হয়। ধৰ তাতে তোমাৰ যাতায়াতৰ ব্যয়ৱস্থা তাত ভাল হ'ব লাগিব বা তাতে আৰু বহুখিনি তোমাৰ তাত তাৰোপৰি মানে বহুত তাৰমানে তোমাৰ সেই কি বুলি কয় অসুবিধাৰ সৃষ্টি হয়। আৰু মানে তোমাৰ কেনেকোৱা, মোৰ মতে আৰু মানে অ', ধৰা দুয়োতাৰে নিজৰ নিজৰ গুৰুত্ব আছে বা দৈনন্দিন মানে প্ৰয়োজনীয় বস্তু তোমাৰ যেনে ধৰা শাক-পাচলি, মাছ বা ফল-মূল, ঔষধ আদি অফলাইন বজাৰৰ পৰা কিনিব
হয়, হয়।
এই মোৰ কাৰণ অফলাইন মানে দুয়োটা দুয়োটাৰ ঠাইতে ভাল আৰু মই ভাবো মানে কেনেকুৱা, তুমি অনলাইন বজাৰত অনলাইন বজাৰত তোমাৰ সময়তো বাচি যায় বা কি তুমি অনলাইন অফলাইন বজাৰখন তুমি ৰাতি বাৰটাৰ পিছত নাপাবা বা দহটাৰ পিছত নাপাবা, কিন্তু অনলাইনখন তোমাৰ এনিটাইম এভেলেবল থাকে বা এনিটাইম তোমাৰ ডেলিভাৰী দি থাকে, মানে মই যিমানদুৰ জানো তাৰপিছত আৰু এনেকুৱা অনলাইনত তুমি মানে অফলাইনত তুমি চব বস্তু মানে বজাৰখনত গেলেও বহুত বস্তু মানে তুমি নাপাবও পাৰা, মানে কিছুমান বস্তু অফলাইনত সেইখন বজাৰত নাথাকে তুমি কোৱাৰ দৰে বা তুমি নাপাব পাৰা কিন্তু অনলাইনত অৰ্ডাৰ দিলে সেইবোৰ বস্তু তুমি পাই যাবা।। বা তুমি ঠিক আৰু মানে কেনেকুৱা দুয়োটা দুয়োটাৰ ঠাইত মই ভাবো ভাল আৰু মানে অনলাইনৰ তাত অ মানে অনলাইন বজাৰত, তেওঁ তাৰ ঠাইত ঠিক, আৰু অফলাইন বজাৰ অফলাইন ঠাইত ঠিক আৰু। এইবোৰ ক্ষেত্ৰত মানে ভাল আৰু।
উম উম। তে তোমাৰ লগত কথাপাতি ভালে লাগিল আৰু বহুখিনি
ভাল লাগিল। উম মও বহু কথা কথা জানিলো আৰু। পিছে, হ'ব দিয়া পিছত আৰু বেলেগ এটা বিষয় লৈ আলোচনা কৰিম আৰু। কেতিয়াবা ন?